অ'।
হেল্ল'! শুনা পাইছো মই।
উম, কোনে গান বজাই আছে ইমান?
এ মানুহ লগৰীয়া বিলাক আছে ওচৰত, গান বজাই আছে।
বেলেগ জাগাত যাচোন।
আহ, তলত যাব লাগব ৰ! মই টেৰেছতে আছোঁ মানে।
উম, ৰুমত যাচোন।
গৈ আছোঁ এতিয়া।
উম।
এতিয়া শুনা পাই আছোঁ ভালদৰে।
অ' অথনি কি হ'ল, একো শুনা পোৱা নাই যে?
নাজানো কিবা হৈছে? নেটৱৰ্কত প্ৰব্লেম হ'ব চাগে।
উম।
কেতিয়াবা কেতিয়াবা এনেকুৱা হয় না?
অ'ম।
কাৰণে
বেয়া হৈ যায় নেটৱৰ্কবিলাক।
উম।
কি কৰি আছে?
এনে বহি আছোঁ।
উম। ক'ত আছ
মোৰ ৰলাৰ লাগিছিলে, মই পাহৰি গ'লো।
কি বস্তু?
ৰ'লাৰ ৰ'লাৰ।
গ'লা?
ৰ'লাৰ।
অ' ৰ'লাৰ লাগিছিলে।
য়েছ, পাহৰিলো আৰু।
উম। কেতিয়াবা ল'বি ৰ'লাৰ ল'লাৰ ৰ'লাৰটো?
মায়ে কেতিয়াবা পইচা পঠাব তেতিয়াই ল'ব লাগিব।
অ এতিয়াতো পঠোৱা নাই না যেতিয়া পঠাব এতিয়া ল'বি।
উম।
আজি চব্জি কি?
কি?
কি চব্জি দিব আজি?
চিকেন, চিকেন। চিকেন আৰু
ভালে।
উম।
ভালে কৈছোঁ মই।
উম। চাৰ্টটো
অঁ।
চু্টি কৰিব দিছে নহয়।
অঁ।
এইটো নেবি ব্লো অকমান চুটি কৰিব লাগিছিলে।
ব্লুটো।
উম।
মইতো কৈছিলিৱে, হৈ যাব বুলি কৈছে। তুমি তুমিও হ'ব বুলি কৈছিলা না ইয়াৰ কাৰণে মই কৰা নাছিল।
মই মানে তেতিয়া দেখিছিলো নহয় তেতিয়া মানে ঠিকে লাগিছিল মানে ভাবিছিলো বাৰু এতিয়া ভাবি আছো অকণমানে চুতি কৰি দিলে ভাল আছিলে নেকি বুলি।
কালি মই যাম নহয় তাৰপিছত মই একবাৰ পিন্ধিম
পিন্ধাৰ পিছত যদি দীঘল হয় বেছিকে তাৰপিছত ঠিক কৰিব দি দিম।
মিৰৰ চাব পাব লাগে তেতিয়াহে মানে কিমান কব ভালকে দেখা পাব মই
অঁ লংপেণ্ট চংপেণ্টৰ কিবা পিন্ধিলে কমফৰ্ট নালাগে এনে কুৱা লাম্বা হ'লে বেছিকে লাম্বা হ'লে মানে একদম ডিচকমফৰ্ট লাগি থাকে।
উম।
তেতিয়া চাম ৰ কালিলৈ আনিম ন' তাতে। বেছি লাম্বা হ'লে মই কাটবা দি দিম, অলপ চটি কৰবা দিম।
উম।
আৰু ছাইডবিলাকৰ কেনেকুৱা ঘৰি বহিয়ে চাব লাগিব।
কি কি?
ছাইডবিলাকৰ কিমান চ' অ সৰু কৰিবই এইটো চাব লাগব।
উম।
কালি গম পাব এতিয়া আৰু
ওম বেছি সৰু, হৈ যাব নেকি? সৰু কৰা। সৰু কৰাটো বেছি সৰু হৈ যাব না ফেট হ'ব কৈ আছো।
অঁ' ওম'
তুমি চাই লবা আৰু ভালকে।
অঁ কালি চাম ৰ।
ভালকে পিন্ধি চাই যাবা।
উম' চব বস্তুৱে ডাঙৰ ডাঙৰ আহে না সেইটো মই এম চাই চে কৰিছিলো, তাত- ক'ত এম এল চাইজ কৰিছিলি এইটো, এম চাইজ নাছিলেনা। কৰাটো।
হেল্লৌ'
হেল্লৌ'
উম'
উম' মই কৈছোঁ এল চাইজহে হয় এইটো এম চাইজ নাছিলে বুলি কৈছোঁ মই।
উম' অলপ বেলেগ। বেলেগ চাব লাগিছিলে হয় বেলেগ চাব পাৰে নহয় চাইজ থকাটো।
চাইজ থকাই নাই মই বিচাৰি আছিলো মাত্ৰ এইটোৱে এটা এল চাইজ পাইছিলোঁ। তাৰপিছত এইটোৱে কৰিছোঁ মই আৰু বেলেগটো এক্সেল আছে ডাবোল এক্সেল আছে সেইটোনো কৰিলোঁ টো ইমান ডাঙৰ- কে আহিব ন। আৰু ৰখি থাকিলো লাভ নাই ইমান বিচাৰি আছোঁ তথাপিও পোৱাই নাই মই। দুদিন তিনি দিন তিনিদিনটো বিচাৰিয়ে আছিলোঁ মই, কিন্তু পোৱা নাই। তো কি কৰিম ন, ইয়াৰ কাৰণে এইটো কৰিছোঁ মই। অলপ বেছি আ- অঁ অলপ বেছি আহিলেও মই ছুটী কৰিম আৰু সৰু কৰিম বুলি- ভাবি কিনিয়ে মই এইটো ললোঁ আৰু।
উম' অঁ মই আজি তপ অৰ্ডাৰ কৰিছোঁ দেখুৱা নাই ন মই।
কি বস্তু?
টপ টপ আজিৰত-
অহ' উম দেখুৱাই নাই তুমি দিয়াই নাই।
পাহৰি গলোঁ পাছত এনেই। গ্ৰাওন কালাৰ।
অঁ' চাম ৰ পাছত। পাছত চাম।
অঁ'
উওম'
অঁ'
তোমাৰ নেটৱৰ্ক বহুত বেয়া নেকি ভালদৰে নেটৱৰ্ক নালাগে নেকি?
ৰিছাৰজ নাই অ' হজপত লৈ আছোঁ।
উম'
সেইকাৰণে অলপ বেয়া শুনাপাই আছে নেতৱৰক। মোৰো ভালদৰেই শুনা পাই চাগে ন'।
মাজে মাজে ফাটি যায় মাজে মাজে ভাল কে শুনাই নাপায়।
নেটৱৰ্কৰ কাৰণ হৈ আছে এনেকুৱাই।
উম।
মোৰো আৰু এম বি এ শেষ হ'ব অলপ পাছত।
উম। আৰু মানে হজ্পট ললে কিন্তু কিবা যদি চাই থাকিলে নেটবোৰ ইমান ভাল নাথাকে নহয় আৰু সেইটো ফোনত কথা পাতিলে আৰু বেয়াও।
সেইটোৱে আৰু। কালিটো ক্লাছ আছে ন?
অ।
উম।
উম, নান আৰু বাটাৰ চিকেন খাব মন গৈ আছে।
বাটাৰ চিকেন? ইয়াৰ ৰেচিপিটো ক'চোন কেনেকুৱা বনাও।
ম‌ইয়ো নাজানো কেনেকে ক'ম।
দে বনা, অ কেনেকুৱা বনাই এইটো অলপ কচোন। কেনেকুৱা টাইপত বনাই বাটাৰ চিকেনটো।
বনাব নাজানে বনাব নাজানে।
অলপ হ'লেও টো গম পাব না কেনেকুৱা বনাই। মোৰ হিচাপ ম মোৰ হিচাপেতো এনেকুৱা বনা বনাই কিজান মানে ফাৰ্ষ্টত কেৰাহটো দিব তাৰপিছত আৰু বাট
কেৰাহীটো দিবই লাগিব ওদাউত কেৰাহী কেনেকা বনাব
এইটোৱে কেৰাহীটো দিব মই ফাৰ্ষ্টত পৰা ৰেচিপিটো কৈ আছিল আৰু কেৰাহীটো দিব তাৰপিছত আৰু বাট টাৰটো দি কিনি বাটাৰটো পুৰা গুলি যাব ন তেল তেল নিচিনা আহিব তাৰপিছৰ
নাই অ ফাৰ্ষ্ট বাটাৰ নিদিয়ে বা টাৰ পিছত দিয়ে। ফাৰ্ষ্ট চিকেন বনাই চিকেন বনাই পাছতহে বাটাৰ দিয়ে।
তেল চেল নিদিয়ে?
দিব তেল চেল দি কেনে আকৌ চিকেন বনাব নোৱাৰে চিকন অকমান দিয়াৰ পাছতে বাটাৰ কিবা কিবি বাটাৰৰ লগত মচা চচলা মিক্স কৰিব তাৰপাছতহে চিকেন অকমান পকিলেহে বাটাৰ দিব।
হুম এনেকুৱাহে! বনাব লাগব ৰ' কেতিয়াবা
ইউটোউবৰ ইউটোবৰ ৰেচিপি চাই কিনে বনাবা চাই চাই।
মই ইউটোউব চিউটোব একো নাচাব ডাইৰেক্ট মই বনাম। নিজৰে বনাম আৰু কেনেকুৱা হয় সেইটো চাম।
এনেকে হলে চব ওল্টা চুল্টা হৈ যায়।
ওল্টা পুল্টা হলিও টেষ্টটো কেনেকুৱা হয় সেইটো চাব লাগব না।
ফাৰ্ষ্ট অৰ্ডাৰ কৰি কেনে খা। তেচ পা পোৱা পাছতহে ট্ৰাই কৰে।
চাম ৰ'হ। ডাইৰেক্ট মই বনাম। তাৰপিছতে চাম আৰু। কেনেকোৱা হয়, কেনেকোৱা নহয়।
অ' অ' খাব মন গৈ আছে চাহটো খাব মন গৈ আছে তাতে।
উম' কি খাব মন হোৱা নাই, এইটো কোৱা?
একো নাই, চব খাব মন গৈ আছে।
উম' কি খাবৰ মন হোৱা নাই, এইটো ক'ব লাগে।
চব খাব মন গৈ আছে। পইচা থাকিলে মই, অৰ্ডাৰ কৰিব পাৰোঁ।
উম' চব বস্তু
ইয়েছ, আৰু চিফুড, অক্টোপাছ।
এইবিলাকত চব ন ঠিকে আছে পালে, দে দিয়া হা হ'ব।
উম'
উম' দে।